কি কৰি আছা তুমি? ভাত চাত খালা? ভাত খালা নে? তোমাৰ মাতটো শুনা নাই। হেল্ল'। হেল্ল'।
অ', অ'।
অ' তুমি কথাই পতা নাছিলা তুমি মাতটোৱে শুনা পোৱা নাছিলোঁ মই।
অ', ময়ো শুনা নাই মই হেল্ল' হেল্ল' কৰি শুনিছোঁ শুনিছোঁ ইতা বিশ্ৰাম লৈ আছোঁ ৰ'বা।
অ' ময়ো বিশ্ৰাম কৰ কৰি আছোঁ জিৰণি লৈ আছোঁ ভাত চাত খালোঁ। এতিয়া আৰু বঢ়িয়াকে শুই আছোঁ আৰু, হয়নে।
অ' আজি বতৰো ভাল ঠাণ্ডা, গৰম বেছি নাই।
বঢ়িয়া বতৰ আজি মানে তোমাৰ ফুৰিবলৈ যোৱা বতৰ মই ভাবিছোঁ ফুৰিবলৈ যাওঁ নেকি ক'বালে। কিন্তু আৰু এই ঘৰতে থাকিলো আৰু।
আজি মানে বাহিৰত ফুৰিব যোৱা আৰু বাহিৰত খোৱা আৰু খাই লৈ আহি পেলাই
খোৱা বতৰ ৰ'বা বাহিৰত কিন্তু তোমাৰ খাদ্যবোৰ খাই বহুত ভাল লাগে ন' ইমান যে সোৱাদ লাগে।
অ' কিন্তু কি ক'লে মই ক'লে কি হ'ব ভাল নাপাওঁ বাহিৰত খাব কাৰণে।
অ' তুমিতো এটা নিৰামিষ মানুহ হয়।
সেইকাৰণে যিকোনো বস্তু খাবও নোৱাৰি।
তুমিতো নিৰামিষ ভোজী হয় অ'।
মাংস মাছ লিটি পিটি হ'ব খাবহে নোৱাৰিম মই।
সেইটোৱে সেইটোৱে সেইটোৱে।
খাব লাগিলে খালি চাহ, মিঠাই, বিস্কুট। এয়ে খাব লাগিব আৰু বেলেগ নহয় আৰু।
এ হয় গ'ম পাইছোঁ তোমাৰ। তোমাৰ ল'ৰা শুৱাই নাই নেকি ল'ৰাই বৰ কথা কয় ন' তোমাৰ।
এ বহুত কথা কয় মোৰ মূৰটো গৰম কৰি দিয়ে। কিবা বিচাৰি আছে চকলেট লাগে আৰু কিবা লাগে এইবিলাক বিচাৰি আছে সেয়ে।
এ সৰু ছোৱালী ন' খাবইে আৰু দিয়া।
উম, চকলেট আনিছোঁ আনিলোঁ তাকেতো চকলেট, কাজু বৰফি খাই ভাল পায় কাজু বৰফি আনিলোঁ আজি পোৱাত গৈছিলোঁ মানে, গৈ যাওঁতে মানে সি কাজু খাই ভাল পায় আকৌ সেনে সেয়া আনিলোঁ আৰু এই জিৰা বি আছে এটা সৰু সৰু যে বিস্কুট এটা আছে সেই বিস্কুটো ভাল সেই এটা আনিলোঁ, সেয়া খালে আনিলে। সেয়া এতিয়া খাব আৰু বিচাৰি আছে ক'ত আছে মই লুকাই থৈ দিওঁ মানে।
সৰু চলিবোৰে আৰু এই মিঠা বস্তু বস্তু বোৰ খাই ভাল পায় কি তোমাৰ ইমান মিঠাবোৰ খাবলে ভাল নহয় নহয়।
অ' এইটো কাৰণে, তুমি ভাত খালা?
মই ভাত খালোঁ ৰ'বা, তুমি খালা?
ময়ো খালোঁ খালোঁ আজি খিচিৰি বনালোঁ। খিচিৰি খালোঁ খিচিৰি, এ গোটেই খিনি চব মানে চব্জি দি দিলোঁ এ সেনেকে আৰু। ৰঙালাও দিলোঁ, অলপ বন্ধাকবি অলপ দিলোঁ। তাৰপিছত আলু অলপ দিলোঁ, অমিতা দিলোঁ। কাঁচকল দিলোঁ। সেনেকে প্ৰথমতে এই কৰি লওঁ মানে মই অলপ ভাজি লওঁ, বস্তুখিনি। চবজি চব্জি খিনি অলপমান ভাজি লওঁ। মানে ধৰা কুকাৰতে যিহেতু বনাওঁ কুকাৰতে দিওঁ আৰু। অলপ ধৰা তেল দিলোঁ হা, তেলতে দিলোঁ পিয়াজ দিলো মাহ পাত দিলো যিখিনি ৰচনা দিয়া দি দিলো তাতে। দি পেলাই মানে পানী খিনি দিয়ে আৰু চব্জি খিনি দিলো আৰু। দি পেলাই হেৰি উম তাৰ পিছত অলপ ধেনকে আকৌ চাউল দিলো। দালি দিলো নিমখ হালধি দিলো। সেনেকে দি পেলাই পানী দিও পানী দি হুইচল পানী দিলো আৰু হৈ গল ইমান সহজতে বনাওঁ আৰু
হ'ব দে ঠিকে আছে তোমাৰ ভালে কৰিছা তুমি এনেকুৱা বতৰ খিচাৰি খাই বহুত ভাল লাগে মানে আৰু মানে এ ভাল লাগে দিয়া বহুত। খিনি ভাল লাগে দিয়া সোমাই কৈছো আৰু।
অহ তুমি কি খালা?
মই মই তোমাৰ খালো আৰু কিবা কিবি কি খালো মই আজি মায়ে মানে আমাৰ মংগলবাৰ নহয় আমাৰ মানে নিৰামিষ এ ভোজ নিৰামিষ খানা আহ তাৰপিছত তোমাৰ নিৰামিষ খানা হলে তোমাৰ দালি বনালে দালি তোমাৰ কঁঠালৰ গুটি মিহাল দিছে কঁঠালৰ গুটি মিহাল দিয়াৰ পিছত তোমাৰ আমাৰ তাতে আহ কি কয় কি নাম আছিলে অ', তোমাৰ উম এই পাপৰ যে আছে পাপৰ পাপৰ পুৰিলো পাপৰ মায়ে পুৰিছে পাপৰ পুৰাৰ পিছত তোমাৰ আ পাপ পাপৰ পুৰাৰ পিছত তোমাৰ কি কৰিলে কি কৰিলে পাপৰ পুৰাৰ পিছত কি কৰিলে মায়েনা নহয় নহয় নহয় এই বহুত কেইবিধ খানা আছিলে ৰবা দালি বতিছে তাৰ পিছত তোমাৰ পুৰা আলুসনা অ', পোৰা আলুসনা আছিলে অমিত তাৰ সাৰ বনাইছে অমিতাৰ খাৰ বনাইছে এ বহুত কেইবিধ আছে যে খেলি মেলি লাগি গৈছে মোৰে ইমান খালো
ভালে মই ভাল পোৱা বস্তুৱে সেইখিনি
অ', তুমি আহিলে ভাল পালা হয় তুমি নাহিলাই আজি তুমি আৰু কলা এই নাই নাই ঘৰ যাও ঘৰ যাও
অ',। অ', মই মানে গোটেইখিনি আৰু ভালে পাওঁ মই নিৰামিষে ভাল পাওঁ আৰু যোনদিনা মাছ মাংস থাকিব সেইদিনা মোৰ ইচ্ছা নাযায় ভাত খাবৰ কাৰণে কিজানি গোন্ধতটো নাম আহ আহ অ', কণীও নাখাওঁ
তুমি মানে কেনেকে খাব পাৰা থাকিব পাৰা মাছ
এ তুমি কি মই ক অ', তুমি চাবাচোন মাছ মাংস নাখালে কি হ'ল যিবিলাক বস্তু আছে সেইবিলাকেৰেও হৈ যায় দেখোন বেঙেনা চপ বনোৱা পটলৰ চপ বনোৱা, কেপচিকামৰ চব বনোৱা এ দি হৈ যায় ৰঙালাও চব ব ভেদলতা চব বনাব পাৰি নৰসিংহৰ চপ বনাব পাৰি কিমান বস্তু আছে কচু আছে
হয় হয়।
সেনেকে খালে তুমি মাছ- মাংস কিয় বিচাৰিবা নিবিচাৰিবাই কোনোদিনে কিজানি আমাৰ এদিন তোমাক এনেকে খুৱাম তুমি আমাৰ ঘৰত আহিলে তোমাৰ নিৰামিষেই খুৱাম সদায় খালেও হৈ থাকিব এ কি এ সদাই নিৰামিষ হ পনীৰ থাকিব দিয়াচোন পনীৰ আৰু মেলনাই পনীৰটো খাওঁ বাৰু বাকী
হা হা
খাওঁ দে লৰাইও নোখোৱা হৈ গৈছে পনীৰ পন পনীৰ নাখাই নাখাই পনীৰ পনীৰ।
পনীৰ খোৱা নেকি? অ', হয় নেকি পনীৰত নোখোৱা ন একেবাৰে মানে নিৰামিষে ভূজী তুমি।
অ', কণীটো নাখাওঁ কণীৰ নাখাওঁ পনীৰ খাওঁ।
পনীৰো এৰি দিবা?
এৰিয়ে দিব লাগিব, তুমি কণী খোৱা নাই?
মইও কণী নাখাওঁ দেই মই অকল মাংস খাওঁ মইও মানে তোমাৰ মাছ আৰু কণী নাখাওঁ। খাওঁ ভাল নালাগে মাছ আৰু কণী খাই বাকীবোৰ খাই ভাল লাগে।
মাংসটো কিয় খাইছা সেইটো বাদ দিয়া না। সেইটো বাদ দিয়া আৰু সেইতো আৰু কিমান খোৱা আৰু খালা দিয়া ইমান দিনা ইমান দিনা খালা আৰু হ'ব আৰু।
পাৰিলে তো বাদদে দিম দিয়াচোন!
উম, সেইটো বাদ দিব পাৰিলে ভালে হয় এইবিলাক বস্তু।
অ', অ', পাৰিলেতো মই বাদে দিম।
মই মানে কি জানানে মই এনেকুৱা লাগে যদি মোৰ বহুত বহুত টকা পইচা থাকিলে হয় মই কি কৰিলো হয় জানানে এই যে ব্ৰইলাৰ দোকান গিলাখনত যে ব্ৰইলাৰৰ মুৰ্গীবিলাক যে থৈ দিয়ে! সেই গোটেইবিলাক মুৰ্গী মই মানে কিনি আনি ঘৰতে পুহি হয়। মই এনেকুৱা লাগে সিহঁতক মানে মাৰিবহে মাৰিবৰ কাৰণেটো থৈ দিয়া ন। মোৰ মানে সেনেকুৱা লাগে যানো আনি পেলাই আনি মানে সিহঁতৰ যিখিনি পইচাত কিনিছে সেইখিনি পইচা দি পেলাই সেইখিনি আনি পেলাই ঘৰতে পুহি থওঁ নেকি। মানে এনে কুৱা লাগে জানানে ধৰা এইবিলাক আনি পেলাই চবা ক'ত ইমানখিনি বস্তু। সদায় সদায় সদায় আমাৰ আমাৰ ৰাস্তাৰে সদায় আমাৰ ৰাস্তাৰে এই ৰাতিপুৱা টাইমত ধৰা মই গা ধুব যাওঁ আৰু তেতিয়া চাৰে সাত আঠটা মানত একেবাৰে ছাগলীবিলাকে মোনাত ভৰাই ভৰাই নিয়ে ইমান বেয়া লাগে।
বেয়া লাগে ন ইহঁতক চাই ইমান যে মানে কিন্তু তে কি কৰিবা মনুস্যতোকে বনাইছে তেনেকে খাব সকলো খাবৰ কাৰণে বনাইছে আৰু তেওঁলোকক বেয়া লাগে আৰু তেওঁ তথাপিও।
মই যদি পইচা থাকিল হয় ছাগলী কেইটা মই ৰাখ খি হ'লো হয় ভগৱানে জানে সেইখিনি যাতে মোক কৰে আৰু সেয়ে বিচাৰো আৰু। মানে কি আৰু ছাগলী কেইটাক নিব তেতিয়ায়া মই সেই তাক কিনি পেলাই মই ৰাখি থলোঁ হয়। এনেকা লাগে আৰু মানে কৰিব নোৱাৰি দিয়াচোন। মোক কোনোবাই ক কাৰোবাক ক'লে কোনোবা মানুহক ক'লে পাগল বুলি ক'ব মোক কি জানি। হয় নে? উম, মোক ক'বা এই এই কিনো কাম নোহোৱা কথা কৈ থাকে এনেকে ভাবিব কিজানি। কিন্তু মোৰ মনৰ মনৰ কথাতটো কৈছো আৰু তোমাক।
অ', অ', অ', গম পাইছো মই গম পাইছো। তুমি কৈছা আৰু মই গম পাইছো তোমাৰ কথাখিনি বুজি পাইছো আৰু।
অ', সেনেকুৱা লাগে আৰু মানে কি আৰু ভাব ব এইটোক আজি খাবই আজি এই কাটিবই আজি। এই যে চিঞৰি চিঞৰি
অ', বেয়া লাগে ন যেনেকে আতাহ পাৰে তোমাৰ মানে বহুত বেয়া লাগে।
উম। মানে কি কবা আৰু মানুহে খাওঁ বুলিয়ে মানে মছলা ৰদো আদা নহৰু মছলা দি।
উপায় নাই আৰু। ভগৱানে তেনেকেই সৃষ্টি কৰিছে। তোমাৰ এ এইবোৰ বস্তু তোৰ হয়নে?
এ, আৰু কি কৰিবা, খাবৰ কাৰণে বনাইছে সিহঁতকো হয়নে?
সেইটোৱে, সেইটোৱে মানে তোমাৰ এনেকে আৰু পৃথিৱীখন চলি আছে এটাই আনটো খায়ে ঘাহক খাঁহবোৰক তোমাৰ জন্তুবোৰে খায় জন্তু বোৰে আকৌ জন্তুবোৰক আকৌ আমাৰ মানুহবোৰে খায় সেনেকিয়েই আৰু।
উ। এ, এ, এ, জীৱন সেয়ে জীৱন আৰু।
সেইটোৱে জীৱন আৰু তোমাৰ। কি কলা?
অ' মানে সৃষ্টি কৰিছে হয় নাই?
ভগৱানে সৃষ্টিকৰ্তা আৰু এইবোৰৰ হয়নে?
উ, সেইটো মোৰ মানে কি আৰু মানে মানে মই নিৰামিষ খায়ে মোৰ মানে এতিয়া সনেকুৱা নালাগে আৰু। ভালে লাগে আৰু।
মই আজি আৰু তোমাৰ অ আজি নহয় বাৰু মানে পনিৰ খায়ো ভাল পাওঁ। তুমি ভাল নোপোৱা নে নাই পনিৰ?
মই পনিৰ ভাল পাওঁ ভাল পাওঁ। পনীৰ আৰু কিমান খাবা আৰু সদায় সদা, ভাল লাগে কিমান খাবা আৰু পনীৰ পনিৰো কেতিয়াবা পাতি দিম আৰু মন নোহোৱা হৈ গলে। দি দিম আৰু এইটোকো, বাদ দিম আৰু মন ইচ্ছা নোহোৱা হৈ গ'ল বাদ দিম আৰু।
সকলো যদি বাদ দিয়া তুমি ৰ-শক্তিবোৰ ক'ৰ পৰা পাবা?
সেয়েৱঔষধ খাম আৰু।
দেইত।
অ' দৰৱ খাম দৰৱ।
দৰৱ খাবা? ৰ শক্তিবোৰ পাবা কৰ' পৰা যদি তুমি চব বস্তু বাদে দিয়া।
গাখীৰ খাব লাগিব আৰু ফল মূল খাব লাগিব। আৰু এই বিধ খাব লাগিব এনেকে এইবিলাক খাম আৰু। এ, ইচ্ছা নহ'লে খা বাদ দিম। মোৰ মাংসটোত মন নোহোৱা হ'ল কাৰণে বাদ দিলো না। আ তে খাইছিলোঁ। এ, মন নোহোৱা হৈ গল আৰু। ইচ্ছা নাই যাহ নাখাও দে। এই বুলি বাদ দি দিলোঁ। হে ৰাহনা খাওঁ বুলিয়ে
ঠিকেই কৰিছা বাৰু নাখায়ো।
উম।
খাবও নালাগে খোৱা বস্তুবোৰ, খোৱা যিটো বস্তু খাই ভাল লাগে সেইবোৰে খাব লাগে দিয়া।
উম। মই আলু ভাজিটো বহুত ভাল পাওঁ দেই, আলু ভাজিটো বনাও। ৰুটিৰ লগত খাই বিৰাট ভাল পাওঁ আৰু বিৰাট। সেইটোৱে খাই ভাল পাওঁ। মোৰ ভা-ভাল পোৱা বস্তুৰ ভিতৰত আৰু বাকী বিশেষ আৰু একো বস্তু চো নাই যে ইমানেই ভাল পাম মই, এনেকুৱা নাই আৰু উম। আগতে আগতেও বাৰু মাংসটো সাঁচি
অ' ময়ো আগতে ভাল পাইছিলা ন' মাংসটো? অ' ঠিকে আছে দিয়া।